মাতটো আহিছে।
আহিছে।
আহিছে ন, অঁ ভালনে তোমাৰ?
অঁ ভাল ভাল, তোমাৰ ভালনে?
অঁ' মোৰো ভাল মোৰো।
তাকে, এ কি কৰিছা তুমি?
আছিলোঁ মই এনেই এতিয়া এই খানা খাই আছিলোঁ তুমি।
অ' মোৰ ইমান গৰম পৰিছ যে, গৰমৰ কাৰণে অকনমান আছো আৰু কুলাৰ চুলাৰ লৈ পেলাই বহি আছো।
আৎচ্ছা আৎচ্ছা। অঁ দিয়া বাৰু, এনেকে গৰম ইমান এনেই অলপ- ফুৰিব ওলাই যাবলৈ মন যায় কিবাত-
অঁ' তাকেই, ইমান গৰম পৰিলে ফুৰিব ওলাই যাবলে মন যায় ঠাণ্ডা জাগাত মানে।
অঁ সেয়াই অলপ- ঠাণ্ডা জেগালে। তুমি তুমি বাৰু অ সেই শ্বিল ঠাণ্ডা জেগা মানে- কে গৈছা নে কিবা ঠাণ্ডা জেগালে। য'ত-
অঁ মই গৈছো মই। অৰুণাচল গৈছোঁ, ছিকিম গৈছোঁ তোমাৰ হিমাচলো গৈছোঁ। তেনেকে ফুৰিবলে যোৱা হয় বাৰু, তুমি কলৈ গৈছা?
তোমাৰ মানে কেনেকে তুমি হেৰি চব মানে চল চলৌ গৈছা নে তোমাৰ- ফেমিলিৰ লগত বা লগ-
নহয় নহয়, ফেমিলিৰ লগতো গৈছো আৰু শ্বিলঙচতো গৈয়ে থকা হয় যিহেতু ওচৰতে।
হয় হয় বাৰু। আৰু মানে তোমাৰ কেনেকুৱা হেৰি কেনেকুৱা লাগে ধান মানে ফুৰি কেনেকুৱা লাগে এনেই?
মোৰ বহুত ভাল লাগে ফুৰি বহুত ভাল লাগে, মোৰ পাহাৰ- চা মানে মোৰ পাহাৰ বহুত ভাল লাগে, মোৰ বহুত আকৰ্ষণ কৰে আক পা- হৰে, অঁ পাহাৰ বহুত ভাল লাগে মোক।
অ সেইটো সেইটো হয় এবাৰ মানে ফুৰি আহিলে মনটো ভাল লাগে আৰু কিবা তোমাৰ মানে যদি তুমি যেনে পঢ়া শুনা কিবা কৰি আছা কলেজত বা তুমি যেনিবা চাকৰি কৰা তো একেবোৰ সদায় দিনটো মানে প্ৰায় তোমাৰ একেই হৈ যায় সদায় সদায় একেইবোৰ কাম কৰি কৰি ত এবাৰ ফুৰিয়ে আহি পেলাই মনটো অলপ ভাল লাগে তেতিয়া অলপ ফ্ৰেছ লাগে আৰু য'ত পাহাৰ নিচিনা জেগা ঠাণ্ডা জেগা গ'লে গৰম দিনত ঠাণ্ডা জেগা আৰু ঠাণ্ডা দিনত যদি আমি হেৰি ঠাণ্ডা দিনতো বাৰু যাবলগীয়া বহুত জেগা আছে কিন্তু গৰম দিনত মানে বেছিকৈ ফুৰি বেছি ভাল লাগে কাৰণ গৰমত থাকি মানে ঘৰত সোমাই থাকিব মন নাজযানে বাহিৰলৈ তুমি শ্বিলং তিলং'ল তুমি পাহাৰ গ'লা ময়ো গৈছোঁ মানে সেই বহুতবাৰ গৈছোঁ অৰুণাচল গৈছোঁ শ্বিলঙো গৈছোঁ ছিকিমো গৈছিলো সৰুতে যোৱা আৰু মানে এতিয়া মনত নাই বাৰু মই ক'ত গৈছিলোঁ কিন্তু ছিকিমত যোৱা মন আছে একদম সৰুতে যোৱা।
অ অ মানে কি হয় আমি আমাৰতো গৰম জোগাই হয় এইবোৰ ত' ইয়াৰ পৰা ঠাণ্ডা জাগাত ফুৰিবলৈ গ'লে বহুত ভাল লাগে মনটোও ভাল লাগে ন বহুত ঠাণ্ডা সে
অঁ সেইটো হয় সেইটো হয় আৰু তুমি হেৰি এনেই কেনেকুৱা জেগা গৈ ভাল পাওঁ মানে এনেকুৱা তুমি পাহাৰ থকা জেগা বেছি ভাল পোৱা নে তোমাৰ এনেকুৱা বিচ এৰিয়া টাইপৰ বেছি ভাল লাগে
মোৰ পাহাৰ বেছি ভাল লাগে তোমাৰ বিচতকৈ মোৰ পাহাৰ বেছি ভাল লাগে উম ভাল লাগে পাহাৰ বেছি।
অঁ একে একে মোৰো পাহাৰে বেছি ভাল লাগেগৈ
অ একদম পাহৰলে গৈ পেলাই মনটো মানে শান্তি পাই যাওঁ।
অ সেইটো হয় সেইটো হয় আৰু তুমি আৰু মানে এনেকুৱা কিবা জেগা আছে নি য'ত তুমি মানে যাব বিচাৰা এনেকুৱা হয়তো মানে দেশৰ ভিতৰতে বা বাহিৰতো যদি আছে
মোৰ চুইজাৰলেণ্ডৰলৈকে বহুত যাবলৈ মন আছে কিন্তু সেইয়াই ৰিজাল্টিলৈকে গ'লে তোমাৰ বহুত কথা ভাবিবই লাগে প্ৰথমতেতটো হ'ল তোমাৰ পইচা পইচা বহুত খিনি লাগে ভিজা লাগিব।
হয় বাৰু তাত হঁ ছুইজাৰলেণ্ডত বহুত খৰচাও বহুত বেছি তাত আৰু ভিজা এপ আৰু তোমাৰ ছুইজাৰলেণ্ড মানে সেয়াই কাৰণ তাত মানে ইমান ফিল্ম তোমাৰ চিনেমা তিনেমা শ্বুটিং হোৱা দেখিছো তাত জেগাবোৰো ইমান মানে ধুনীয়া ধুনীয়া জেগা চাফ চিকুণ একদম পুৰা পাহাৰ ইমান ওখ ওখ পাহাৰ আৰু পূৰা গৰমৰ সময়ত পূৰা একদম সেউজীয়া হৈ যায় এ এবাৰ গৈ চাব মনটো যায় বাৰু একদম এনেকুৱা লাগে যে একদম এ ফটো এখন আঁকি থোৱা নিচনা জেগাটো ইমান ধুনীয়া
অ বহুত ধুনীয়া হয় একদম ফটো এখন আঁকি থোৱা নিচিনাই হয় আৰু বিভিন্ন সৰু উপাই দেখিয়ে আহিছো বিভিন্ন বিভিন্ন তোমাৰ ফিল্ম বোৰতো দেখাই সেইবোৰ দেখি পেলাই বহুত যাবলৈ মন যায়
উম একদম একদম আৰু আৰু তোমাৰ মানে যদি দেশৰ ভিতৰত চাবলৈ যায় তেতিয়া মোক কাশ্মীৰ চাশ্মীৰো গৈ পাম মই মানে সৰুতে যোৱ এবাৰ হয় কাশ্মীৰ। এতিয়া কাশ্মীৰ গৈও বহুত ভাল লাগিছিলে তা মানুহেতো এইটো কয় যে হেৰি ছুইজাৰলেণ্ডৰ নিচনা হয় বুলি তাৰ পাহাৰখিনি, ত মানে বহুত ধুনীয়া আছিলে। বোলে একদম তাৰ পাহাৰখিনিও বহুত ধুনীয়া বৰফ একদম বৰফ হয় ধেৰ বৰফ হয় আৰু হেৰি হয় মানে তোমাৰ তাৰ যোনবোৰ মানে লেক চেক আছে বা ব'ট হাউছ আমি ব'ট হাউছত থিছিলো মানে থাকি বহুত ভাল লাগে তেনেকুৱা। একম তা জেগাটো বহুত ধুনীয়া একদম আপেল আপেলৰ গছ থাকে তাত। পোৰা পোৰা আৰু হেৰি আৰু তোমাৰ ঘৰবোৰো গোটেই কাঠৰ ঘৰবোৰ চব। এনেকুৱা এনেকুৱা লাগে যে একদম তুমি বহুত ক'ৰবালে বাহিৰলে আহি আহি গ'লে তেনেকুৱা লাগে।
অ ভাৰতত থকা নিচিনা নালাগেই চাগে?
অ একদম মানে তোমাৰ এনেকুৱা লাগিব যে ক বাহিৰলে বাহিৰলে আহি গ'লা তুমি একদম বেলেগ এখন ইউৰোপলৈ আহি গ'লা তেনেকুৱা টাইপৰে ফিলিং আহে মানে একদম বেচ জেগাটো বেলেগ তাৰ হেৰিবোৰো বেলেগ। খানাবোৰো অলপ ষ্টাইলবোৰ বেলেগ মানে বহুত বেলেগ তাৰ বস্তুবোৰ।
অ মোৰ বাৰু স অ সৌভাগ্য হোৱা নাই এতিয়ালৈকে যোৱাৰ তাতে কাশ্মীৰত কিন্তু যাব লাগিব এ ইয়াতো তোমাৰ বহুত তাতে কিবা কিবি হৈ থাকে নহয়।
অঁ সেইটো হয় বাৰু, সেইটো এনেই সেইটো যদি মানে সেইবোৰ
আতংকবাদী যোনবোৰ হামলা হৈ থাকে সেইবোৰত যদি চাবলৈ যাওঁ তেনেকে যাবলৈও ভয় লাগে
হয় হয় হয় সেইটো হয় অঁ। সেইটো কাৰণে অলপ দিগদাৰটো আছে কিন্তু এনেই যদি সেইবোৰ বস্তু তুমি হেৰি কৰা মানে এতিয়াতো সেইটো কাৰণে বহুত মানুহে নেযায় সেইবোৰ যদি কমি যায় তেনেহ'লে মানুহ তাত বহুত মানে যাবলৈ খুজিব, কাৰণ জেগাটো বহুত ধুনীয়া মই নিজে গৈ পেলাই চাই আহিছোঁ মানে তাৰ নিচিনা জেগা মানে ইমান ধুনীয়া জেগাটো চাগে মই আৰু ক'তো যোৱাই নাই ইমান মানে ভাল লাগিল গৈ। সেয়াই আৰু মই বীচ চীচো গৈ ভাল লাগে বাৰু বীজ বা হব সেনেকে নদী চদী পাৰো হৈ পেলাই তেনেকুৱা জেগাও ভাল লাগে তোমাৰ অলপ গৰমত হেৰি কৰিব গ'লে।
অ ভাল লাগে নদী পাৰতো আমাৰ ব্ৰহ্মপুত্ৰ পাৰতো ভাল লাগে তেনেকে তাতে বহিছিলোঁ বহুত দিন এনেকে।
সেইটো হয় আমাৰ অসমৰ সেইটো ভাল যেতিয়া ওচৰে ওচৰে বহুত পাহাৰ আছে সেইকাৰণে তু ফুৰিবলে পাহাৰৰ ওচৰ একদম যাব পাৰা।
অ তাকেই তাকে নদী নদী নিজৰা সেইবোৰো বহুত আছে চাবলে বহুত আছে বস্তু।
একদম বহুত ভাল ভাল জেগা আছে একদম গজ চা যাবলে মন যায়। মিজোৰাম বা এইবোৰ বাকী যোনবোৰ যোৱা নাই। হেৰিও যোৱা নাই এইটো মণিপুৰ মানিপুৰ যোৱা নাই। বাকী এনে এনবোৰ জেগা যাবলৈ মন যায় আকৌ তোমাৰ যোনবোৰ মানুহ মানে আমাৰতো সেইটো ভাল যে পাহাৰ চাহাৰ আছে যোনবোৰ মানুহ পাহাৰ সেইবোৰ নাপায় তেনেকে তেওঁলোকৰ এনেকে বিটচ চীচ হলেও যায় কিছুমানে বিটচো গৈ ভাল পায়। এ গোৱা চোৱাও সেইকাৰণে বহুত যায় গোৱা মানুহে।
অ গোৱা গৈ গৈ কৰি পেলাই এতিয়া তাতে ইমান মানুহ হৈ গ'ল এতিয়া আগৰ নিচনা নাই তাতে।
অঁ এতিয়াতো পোৰা ভিৰ আৰু মানে চব মানুহে তালেকে গুচি যায় গৰমত এনেকুৱা হৈ গ'ল।
অ তাকেই তালেকে গুচি যায় আৰু তোমাৰ বেংলোৰ চাইদৰ মানুহখিনিতো তালেকে গুচি যায়।
অ একদম একদম তালেকে যায় প্ৰায়। আ আৰু হেৰি অ তুমি যেতিয়া এনেকুৱা ট্ৰেভেলিং বা এনেকুৱা অকলে যদি এনেকৈ ফুৰিব যোৱা ক'বালে তেতিয়া মানে অকলে যোৱা বা বেলেগৰ লগত যোৱা যে- তোৰ প্লেনিং যোনবোৰ হয় তোমাৰ হোটেল বুকিং হওঁক বা- এ ট্ৰেইন বাছৰ টিকেট ফ্লাইটৰ টিকেট সেইবোৰ। সেইবোৰ চব মানে কেনেকৈ তুমি হেৰি কৰা প্লেন কেনেকে কৰা বস্তুবোৰ।
অঁ সেইবোৰ কৰিবলৈ হ'লে কি হয় মোৰ লগৰবোৰ যোনবোৰ আগতে গৈছে। তেওঁলোকৰ পৰা মই সহায় লওঁ তেওঁলোকক সুধো কত থাকিব পাৰি ক'ত থাকিব নালাগে। কি ভাল হয়ঁ কি ভাল নহয় যদি অকলে যাওঁ। তাৰ পাছত সেইটো হিচাপত চাই মেলি তুমাৰ আৰু আজিকালি যিহেতু- টেনিট আছে সেইটোতো চাব পাৰি বহুত বস্তু ভাল বেয়া কি- চাই লওঁ সেইটো সুধি লওঁ সুধি লৈ পেলাই বুকিং বোৰ কৰো। আৰু যদি তোমাৰ লগৰ লগত যোৱা হয়তো- তেতিয়া চবে মিলাই মেলি পেলাই চাওঁ কোনটো কি ভাল হ'ব। তোমাৰ তোমাৰ কেনেকে হয়ঁ তোমাৰ কেনেকে হয়ঁ।
অঁ মই মই মই কি মোৰ প্ৰায় মানে যোনবোৰ- যদি মোৰ লগৰ কোনোবা আছে যোনো এ যে তাত থাকে বা কোনোবা তোমাৰ গৈ আহিছে আগত মই তাই সুধি লওঁ যে কেনেকে বুক কৰিলে সেহঁতি। তাই মোক কৈ দিব এনেকৈ এনেকৈ কৰিববলৈ তেনেকৈ মই নিজে চাই লওঁ আৰু বুক- কৰা আগতে চব বোৰ ৰিভিউ নাথাকে তোমাৰ গুগলত। কিবা হোটেল চোটেলৰ বা ৰিজৰ্টৰ ৰিভিউবোৰ পায় সেই ৰিভিউখিনি চাই লওঁ। কেনেকুৱা ৰেটিংছবোৰ কেনেকুৱা থাকে। আৰু তোমাৰ মানে ছিজনটো চাই লওঁ কোনটো ছিজনত ফুৰাটো বেছি ভাল হয় গৰম দিনত বেছি - কি ভাল হয় তোমাৰ ঠাণ্ডা দিনত গৈ বেছি ভাল হয় জেগাটোলে চব চাই পেলাই বাকী- সে আৰু বাকী- খৰচাখিনি আগতে প্লেনিং ল'ব লাগে নহ'লে যদি তুমি এনে প্লেনি নকৰাকৈ যাতে অলপ খৰচাটো- তোমাৰ বেছি হৈ যাব পাৰে যে এটা বাজেট অঁ এটা বাজেট ৰাখি পেলে- তুমি যদি এনেকৈ লগৰ লগত ফুৰিব যোৱা তেনেহ'লে এটা আগৰ পৰাই এটা বাজেট ৰাখি যাব লাগে যে ইমান- যে মই পোন্ধৰ হেজাৰ বা বিছ হেজাৰৰ ভিতৰতে- আমি পা মানে এটা মানুহে খৰচ কৰি পেলাই সেইটো হিচাপে চব হোটেল বুকিং। টিকেট চিকেট অহা যোৱা খানা বা কিবা যদি। কিনিবলগীয়া বস্তু আছে এইবোৰ চব মিলাই মেলি সিমান খৰচাতে- তা কৰি ল' পাৰি আকৌপাই যদি ভালকৈ মানে প্লেনিং কৰিব যায় নহ'লেতো তোমাৰ- এনেই খোজ খুচিয়া বস্তুটো বহুত খৰচা হৈ যায় তুমি ভাই যদি যোৱা।
অঁ সেইটো হয় বাৰু হয় দেই তোমাৰ একদম মই একমত তোমাৰ কথা লৈ পেলাই।
অঁ অঁ সেইটো হয়ঁ অ।
মই এই যোৱাবাৰ তোমাৰ- আ তেনেকে শ্বিলঙলৈ যাওঁতে তেনেকে বহুত দিন মানে থাকিবলগীয়া হৈ গ'ল আমি ভালকে চাই পেলাই নগলো বত- বতৰ মানে কেনেকুৱা হৈ আছে অকনমান বেছি ঠাণ্ডা পৰি গ'ল বেছি ঠাণ্ডা। কৰিলে তো গাড়ী চলাই থাকিবলৈ নোৱাৰি ও তমাৰ কুঁৱলি ডাৱৰ সেইবোৰ চব নামি আহিলে মাডে। গধূলি হৈ গল গধূলি হোৱাৰ কাৰণে তোমাৰ গাড়ীৰ পৰা দেখা নোপোৱা হৈ গ'ল। দেখা নোপোৱা হোৱাৰ কাৰণে আমি আৰু এদিন বেচিকে থাকিবলগীয়া হৈ গ'ল তাতে।
আচ্ছা অঁ তে তেনেকে হ'লে অলপ দিগদাৰ লাগে বাৰু দেই এনেকে। ফুৰিব যাওঁতে যদি এনেকুৱা কিবা-
অঁ ফুৰিব যাওঁ তেনেকে হৈ যায় আৰু চেৰাপুঞ্জী চাইডতো বতৰ- এই ভাল হয় এই বেয়া হয় এনেকুৱা হৈ থাকে আমি ঘূৰি আহোতে অকণমান তাৰ মানে আমাৰ- আন্ধাৰটো হৈ গ'ল তেতিয়া দিগদাৰ হৈ গৈছিলে আৰু। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
ফচি গ'ল তেনেকুৱা সেইবোৰ হয় সেইবোৰ হ'লেও বহুত লাগে যে- এনেকুৱাও নহয় তোমাৰ আকৌ পাবা- ভয়ো লাগে যে এতিয়া ঘূৰি কেনেকে যাম বা এইটো এই কেনেকে কৰিম।
অ তাকে তাকে কেতিয়াবা মাতটো মাজতে অহা নাছিলে এতিয়া আহিছে বাৰু।
অ এতিয়া আহিছে ন?
অ আহিছে আহিছে।
অ অ এ নাজানো দেই অ মই কি কলো শুনিলা নি? নে আকৌ এবাৰ কওঁ?
অঁ আকৌ এবাৰ কওক?
অঁ ন মই কৈছিলোঁ যে মাজতে এই বৰষুণ বহুত হৈছিল নেকি সেইকাৰণে- অৰুণাচল ছাইডে বা মেঘালয় ছাইডেও বহুত মানে লেণ্ডশ্লাইড হৈ পেলাই পাহাৰ- পাহাৰ চাহাৰ ভাঙি ৰাস্তা ব্লক হৈ গৈছিলে গোটেই মা মানুহ কিছুমান মানে- খচি গৈছিলে, আকৌ হা মানে তেতিয়া যোনবোৰ মানুহ ফুৰিব চুৰিব যায় সেতি মানে- সেই সেইবোৰত সেইবোৰ তেনেকুৱা এটা যদি- হেৰি লৈ আহে, অনুভৱ এটা লৈ আহে তেনেহ'লে আকৌ এবাৰ ঘূৰি যাবলৈ মানে ভয়- খাই যে আকৌ এবাৰ গ'লে মানে তেনেকুৱা হ'লে কি হ'ব সেইকাৰণে- সেইবোৰ বস্তু, মানে বৰষুণ চৰষুণ সেইকাৰণে বতৰ চতৰ- এই পাহাৰীয়া জেগাবোৰ অলপ এভইড কৰিব লাগে। তেনেকুৱা- মানে অলপ প্লেন ক্লিয়াৰ বতৰত যাব লাগে ফুৰিবলে।
অ হয় হয় হয়। একদম এইটো চাই পেলাই আৰু এতিয়া ইমান হোৱা হৈছে এইটো বেছিকৈ এইবাৰ- বাৰিষাৰ প্ৰভাৱতটো এবাৰ বেছিকে পৰিছে নেকি আমাৰ ইয়াতে ন? বৰষুণ হৈয়ে আছে। অ তো সেইটোৱে চাই মেলি- যাব লাগে নহ'লে বহুত বেছিকে প্ৰভাৱ পৰিছে আমিতো দেখিছো এ কি কি হৈছে এই বাৰ। এতিয়াতো চাইনাতটো হৈছে, আপুনি যদি চাইছে মানে।
সেইটোৱে বহুত জেগাত হৈছে। অ
তাকেই তাকেই।
ঠিকেই। অ ঠিক আছে দিয়া অ' ভাল লাগিলে কথা পাতি তোমা-
অ' ভাল লাগিলে কথা পাতি।
অ অ ঠিক আছে, ঠিক আছে একদম ধন্যবাদ ঠিক আছে।